হেল্ল' হেল্ল' আছো আছো হেল্ল'
হেল্ল' আহি আছা দিয়া।
অ', -অ', কওক কি কৰি আছে?
এহ মই আছোঁ অ', - অ', মই কাম বন কেইটা কৰি লৈছো।
অ', ভাত পানী বনালে?
ভাত পানী বনোৱা নাই ভাত পানী বনামহে এতিয়া।
কি বনাব আজি?
আজি ঢেকীয়া বনাম ঢেকীয়া, কচু গুটি তাৰপিছত টেঙা দি পিনে বনাম ধুনীয়াকৈ, মাছ বনাম
উহ বাহ।
তাৰ পিছত আকৌ পেটু অকণ বনাম, পকৰা বনাম বনাম।
কিহৰ পকৰা?
এই বেঙেনা পকৰা।
উম।
অ চাটনি অকন বনাম।
অ আজি কোনোবা আহিব নেকি?
এ আজি কোনোবা মানে সন্ধিয়া আহে নেকি আজি ভাওনাও আছে।
অহ
আহিবও পাৰে আজি কোনোবা।
অ আপোনালোকৰ ভাওনা আছে ন গাঁৱত?
আজি গাঁৱত ভাওনা আছে।
আপুনি ভাও লোৱা নাই?
অ ছোৱালীটোৱে লৈছে মই লোৱা নাই বাপেকেও লৈছে।
অ খুৰাও লৈছে মানে?
আহ
এ আজি মাছ মাংস ডবল চলি আছে।
মাছ মাংস সন্ধিয়ালৈহে হব আৰু কি হয় কি আনে।
তাকে, ভাওনা সি দুদিন নে এদিন হব?
ভাওনা দুদিনিয়া আৰু।
দুদিনীয়া হয় আজি মানে ষ্টাৰ্ট হব আৰু। অ
কাইলৈ কাইলৈ আছে আজি কাইলৈ আছে আৰু।
অ নাম গোৱা কালি হৈ গল নেকি ন শুনিছিলো
নাম গোৱা কালি হৈ গল
অ কি খোৱাল নাম গোৱাত
নাম গোৱাত আপোনাৰ ভাত দালি ভাজি তাৰপিছত চাটনি কি কৰি এইবাৰ ভাত খোৱাইছে।
অ' এই গৰমো বহুত পৰিছে নহয়।
অ' খিচি মানুহে বেয়া পাই যে সেইকাৰণে ৰাই জে ভাতকে হেৰি কৰিলে আৰু
উম, গৰমত খাবও নোৱাৰে ন খিচিৰি বহুত গৰম উঠে।
উম, সিচিৰি খাব নোৱাৰে ভাতকে বনালে এইবাৰ।
ঠিকেই কৰিছে ভাত, দালি ভাজিয়ে হ'ব লাগে।
ভালে হৈছে, এইবাৰ ধুনীয়া বনাইছে একদম ভাত পানী বহত ধুনীয়া বনাই ৰাইজে
অ' মানে কাৰ কাৰিকৰ বাহিৰৰ পৰা মাতিছে?
অহ' কাৰিকৰ বাহিৰত। ইয়াৰ নহয় তেলেৰ ইয়াৰ আকৌ মিলন পুৰৰ এনেকে মিলি পেলাই মানে আহিছে আৰু পাৰটিটো বাৰ্থডে বনাইছেহি আহি পেলাই
উম অসমীয়া মানুহে চাগে
অসমীয়া মানুহ ভকত মানুহ আৰু আহ সৰ লোৱা এনেকুৱা আকৌ চবেই নাখায় নো চব বনালে অ চবেইবিলাক নোৱাই নহয় চবেতে নাখায়ে আকৌ ৰাইযে
আহ
কথ ঘন্টাামানহ লাগিব আৰু বণ ভজন লোৱা দালিখিনি বৰ ধুনীয়া বনাইছে দেই একে কচু ঔটেঙা দালি বনাইছে
অ
বৰ ধুনীয়া বনাইছে এখন ৰসৰাালি বনাছে এখন মিক্স দি বনাইছে বাদাম বাদাম এনেকে পদুনা এনেকে নেমু এনেকে চাটনি এখন চাটনি বনাইছে
উম।
লগতে নেমুৰ চে খাই বৰ ধুনীয়া লাগিছে কালি ভাগ কেটা। দিনত, ধুনীয়া দিছে ৰাইজে যোগাৰ। খালি গৰমটোহে কালি বৰ বেছি আছিলে।
অ গৰমত নোৱাৰে নহয় যি গৰম দিছে এইকেইদিন।
এইটোৱেই কথা।
অ এনে পথাৰত কাম বন চলিছে নে?
অ পথাৰ এতিয়া আজি হাল বাবলৈ গৈছে হালোৱা এটা আহিছে।
অহ।
এইয়া দুপৰীয়া ভাত দিব লাগিব।
অ দুপৰীয়া ভাত দিব লাগিব।
কটা হল কৰিব লাগিব এই মাছ-চাছ অকন আনি থৈছো এই বনাম এতিয়া এই কঁঠাল দিম বা কচু দিম এনেকে দি পেলাই ঢেঁকীয়াও বনাম এখন, পেটু বনাম এখন এনেকে পকৰি-চকৰি বনাম ভাত ভাত ভাতকেইটা ভালকৈ দিব লাগিব, লো কৰ মানুহ আছে বেয়াও লাগে।
অ, দিন দিনটো কাম কৰি থাকে ন ৰ'দত।
বেয়া লাগে না।
উম উম।
ভাতকেইটা ভালকৈয়ে দিব লাগিব।
অ কামটো কৰি দিছে যিহেতুকে ভাতকেইটাও ভালকে দিব লাগিব।
এজন তোমাৰ হাল বোৱা আছে, আকৌ এজন আলি কটা আছে।
উম।
আকৌ এজন কঠীয়া তোলাও আহিছে মানে দিব বোকা পৰশিলে মানে গোছ ধৰিব আৰু। এতিয়া কঠিয়া-চঠিয়া তুলি কৰি থৈছে মানে।
এনে কঠীয়াও হ'ব লাগিব নহয়, এবিঘাত লাগে পঁচিশ ত্ৰিশ আশি কঠীয়া লাগে। এবিঘা মাতি ৰুবলৈ। যেনে কঠীয়া তুলি কৰি ৰেদি কৰি ৰাখিব আৰু পৰহিলে মান দিব আকো গৌছ ধৰিব আৰু।
অ গোছ ধৰিব।
উম পানী নাই পানী কাৰণে বিৰাট দিগদাৰ হৈছে এইবাৰ পথাৰত খেতি কৰিবলে। একেবাৰে ৰ'দ দে যে তোমাৰ গুটি নহোৱা কৰিছে আৰু বুইছানে।
বৰষুণো নাই তাতে ৰ'দতটোহে বেছি।
বেলেগ চাইডে আছে বৰষুণ আমাৰ এইফালেহে বৰষুণ নাই একে আমাৰ পথাৰ শুকাই আছে গোটেইখন বৰ পথাৰ।
উম উম।
মই এইফলে একে পানী নায়েই পানীকণ যিকণ বৰষুণ দিয়ে ৰাতি আকৌ দুই এক পৰা ৰ'দ দিয়ে শুহি পেলাই।
অ' বৰষুণ দিয়াৰ পিছত শুহিয়ে যায়।
তাকে চব মানুহে এবাৰ মন বেয়া ৰুব পৰা নাই তেনেকে আমাই দহতে অকমান অ', পানী আছে তাতে ৰুম আৰু বোকা দি পেলাই।
উম,
অলপ কষ্ট ধৰিমা আৰু যি হয় আক শুকানে মুুকানে আৰু উপায় নাই। সময়ো যাবই নহয় এতিয়া সময় গুচি গ'লে ত পিছত ধান বিলাক নোলাই একে পেপা কাঁহি ওলায়। এতিয়া আশাৰ যদি নলগা শাওনত লগা একে ধান পাকি ওলাই ভাল নহয় ধান বিলাক কনা হয়। হয়।
অ',
পতো ধোৱা হয় কটা হয় বেয়া হয়। সেইতি ধান মানে আগতীয়াকৈ লগাব লাগে আশা আশাৰতে শেষ কৰিব লাগে লগাই।
অ',
আমাৰ এইফালে মানে আগতীয়া আগতীয়া নহলে পিছত পে শেহতীয়া হলে ধানটো ভাল নহয় আৰু ইমান।
হয়।
কাৰণে পানী নাই কাৰণে বিৰা দিগদাৰ হৈছে মানুহৰ ৰাইজৰ। গোটেই ৰাইজৰে আমাই ফেলে আৰু। সেইকাৰণে মানে অ', সাৰ নিদিলে নহয় আজিকালি সাৰ মানে কি গোবৰৰ সাৰো দিয়া হয় এই ব্ৰইলাৰ সাৰো দিছোঁ।
উ
আকৌ কিনি আনিও দিবলগীয়া হ তেতিয়াহে মানে মাটিবিলাকত আজিকালি ধাৰ় নোহোৱা হলতো একো খান দিলে। কোৱে নহয় কোৱ নাই একে ৰ মাটিবিলাক হেৰিয়া নিচিনা হ'ল বুঢ়া হৈ গল মানে খেতিত সাৰ নিদিলে খেতি নহয়।
অ', হয় বাৰু খেতি খাৰ নহ'লে ক'ত বাঢ়িব।
হেটো ৰঙা ধান কঠিয় বিলাকো ৰঙা ৰঙা হৈ যায়। গছবিলাক কলা নাকাটে। বেমাৰ লাগে আকৌ বেমাৰে ধৰে।
বেমাৰো হয় ন।
বেমাৰ হৈ যায় গছ পিলাক ৰঙা পৰিব আৰু। এ পটাচ দিয়ে আকৌ অ', কটাচ দিয়ে কেকবি দিয়ে অ এই মানে পোক চোক মৰা।
অহ,
আকৌ গছবোৰ ভাল হ'ব কাৰণে কিব কিবি দিয়েঔষধ দিয় আৰুিব লিকুইডটাইপৰ ঔষধ। মিলাই পেলাই দিয়ে আৰু।
এনে খালে খালে ক্ষতি নহয় নেকি?
এই মানুহ খাব নোৱাৰে মানুহ খালে মানুহ হেৰি যাব বাৰু।
নহয় নহয় সেইটো কোৱা নাই বাৰু যেতিয়া শস্যত দিয়ে তেতিয়াাতো মানুহৰ পেটলে যাব।
অ' নাই-নাই গছজোপাতে হেৰি হয়।
অহ,
দিয়ে সেয়া মাটতি দিয়ে নাই এ ন গাত নহয় মাটিত। দিয়া আৰু।
উম-উম,
এতিয়া হেৰি নহয় বাৰু অপকাৰ নকৰে বাৰু
অ এনেই আপোনালোকৰ সেই পাচলি খেতি কি আছে?
পাচলি আছে ভোল জিকা। আ খিজোৰা সেনেকে বাৰীত লাগি আছে ভাত কেৰেলা। এতিয়া বাৰিষাৰ
ৰুই পেলাই খাব লাগে নহলে আৰু
অ', বেছি নাই অলপমান আৰু মানে কৰিছোঁ নিজে খাবৰ কাৰণেহে।
যোগানে কৰিলি কৰিলে হ'ল।
অ', নিজৰ কাৰণে খাবৰ কাৰণে আৰু বেছি নহয় পাঁচ ছ মান মানো দিছো আৰু আৰু এ! কথা মতে অ', ওচৰতে ঘৰৰ কাণতে আ কথা মতে হ'ব।
অ'।
তাতে খেতি কৰি পেলাই মানে গোটেই ঘৰখন চলি আছো আৰু খাই পেলাই।
অ', ঠিকে আছে এই বজাৰসোপ পৰা খোৱাতকে।
বজাৰৰ পৰা তেনেকে নানেই পাচলি সেই ঘৰৰ ইটো সিটো তোক দিও মানুহ ওচৰ পৰিয়ালটোকো দিওঁ বাৰু তমাৰ নিজে খাবলৈকো হয়।
উ'ম।
তেনেকেই চলি আছো আৰু পাচলিতো আজিকালি খাব খাবই নোৱাৰা বজাৰ পাচলি যি খাৰ দিয়ে, ইউৰিয়া
ই পছে এনে গোটেই এদিন থলে গেলি যায়।
গেলি যায় ইমান বেয়া গোন্ধা ফেনাইল ফেনাইল কিবা।
পোক ওলাই।
অ', পোকো ওলাই মই এতিয়া গোন্ধেই সহ্য নহয় বজাৰৰ পাচলি। আমাৰ অকল আলু পিয়াজকেইতাহে আনে একো পাচলি নানে আমাৰ আৰু ঘৰৰ পাচলিয়ে চলি থাকো ইটো- সিটো জল কীয়া, পা বুলি তোমাৰ ধৰ হেৰি লতা জাতীয় বা শাক জাতীয় বস্তু। চবৰে কৰণ কৰি লওঁ খাবৰ কাৰণে আহ
উম এনেকে খুৱাই ভাল
নহলে আৰু মানে কি হ আজিকালি সাৰ খাই মাৰিব লাগিব সোনকালে মৰিব লাগিব এধা বয়সতে
অ আধা বয়সয়তে মৰিব লাগিব এই সোপা খাই পেলাই যি যি মিঞাবিলাকে সাৰ দিয়ে
অ কিনটোটো সাৰো অতন্ত সাৰ দিয়ে সি দে
উম সিহঁত নিজক কেটা ভালকে ৰুই লয় তাৰিছত আমাৰ খিনি খুব খাৰ দিয়ে
ৰাইজৰ মানুহৰ সেইবিলাক খাবৰ কাৰণে খুব খেও তেওঁলোকৰো ব ব্যৱসায়ৰ ক্ষেত্ৰত কৰেতটো চলিবলৈ সিনি সাৰ নিদিলেও নহয় বেপাৰটো কৰিবলৈ সাৰ দিয়া দিয়ে আৰু উপায় নাই অ
নহলেনো ক' পৰা চলিব উম
কাই মানে চৰকাৰেনো কিমান বাধা দিব আও সি তেনেকলে খাবলৈ নাপায় মটনটো সাৰ দিয়ে সেইকাৰণে মানে নিজে নিজে খেতি কৰি খোৱা নিছিনা কষ্ট কন কষ্ট কৰিব লাগে তেতিয়া ভাল হয় খেতিটো মানে ভাল হয় বেমাৰ আজাৰ পাওঁ মানুহ দূৰত, পঢ়ি শুই থাকে আঁতৰি থাকে সেইকাৰণে যিকেইটাক চোৱা কৰা হয় একেটা নিজে কৰি যাব লাগে কষ্ট কৰি হলেও মানে
তাকেহে
যে আজিকালি মানুহে কষ্ট কৰিবলৈ নিবিচাৰে আহ ফ্ৰিত বি ফ্ৰিত বিচাৰে তেনেকুৱা অৱস্থা হবই মানুহৰ সাৰ দিয়া বস্তু খাব লাগিব উম মই পৰাপক্ষত এইবিলাক মানুহৰ ঘৰত থকা শাক সেই গাঁৱলীয়া পাচলিয়ে আনি লওঁ পায় কোনোবাই বিকি কৰিলে তেনেকে চলি থাকো মানে এইবিলাক বজাৰ বস্তু একেবাৰে নষ্টা খাওঁ মানে মই
অ এই অসমীয়া কাৰোবাৰ ঘৰ যদি লাগে কিবা কিবি শাক চাক সেইবিলাকে আনি খাব লাগে অকন অকন
মই কমাই কমাই কিনি আনো অ এনেকে অমিতা কোনোবাই ৰঙলাও আগ এনেকে অ কাৰোবাৰ ঘৰত ভুল আছে ভুল জিকা বিক কেৰে তেনেকুৱা
অহ
তেনেকুৱা আমাৰ ঘৰৰ মানুহৰ পাচলিয়ে কিনি লওঁ গাঁৱতে ধৰক কাৰোবাক ঘৰত বিক কৰিছে খেতি কৰিলে বিক কৰিলে তেনেকুৱা তেনেকুৱা আনি লও আৰু
তেনেকেই খাব লাগে ন নহলে মৰিব লাগিব
অ নহ'লে মৰিব লাগিব আৰু বাবা শাক মানে ঢেকীয়া
উম,
এ মূলা এনেক ওপৰত এখন হেৰি আছে ফিচে ফিলক আৰু খুবজে মানে পথাৰ আছে পথাৰ এখনত ফিড এখন আছে তাত খুব ঢেঁকীয়া আছে তাহাঁতে এসাঁজ-এসাঁজ উলায়ে থাকে আৰু প্ৰায়। ঢেকীয়া, কচু পুলি অ, তাৰপা আনিচা আৰু ঢেকীয়া, কচু পুলি কলমৌ শাক
উম,
পানীলাই মা-মাটি তাতেই মানে ফিল্ড খনৰ কানে - কানে শই থাকে সেয়া।
ঠিকেই কৰে অ, এইবিলাক খোৱাই ভাল গম পাইছে নে য'তে ত'তে লগাতকে সাৰ দিয়াতকে য'তে ত'তে লগা বস্তু খোৱাই ভাল।
তাকে তো মই সেইবিলাকে আনো ফিল্ডৰ- ফিল্ডৰ পৰা বিচাৰি পেলাই আৰু। আনি সেইবিলাকে খাওঁ প্ৰায়। মই মানে শাক জাতীয় বস্তুতো খাই ভাল পাওঁ বহুত। এ শাকজাতীয় বস্তুটো মই বৰ ভাল পাওঁ খাই।
অ', খাব কলডিল খাব লাগে, অ', খাওঁ মই। কলডিল খাওঁ মই।
অ', কলটো বৰ বহুত ভাল বস্তু।
উম,
কলডিল, কল-পচলা।
উম,
এইবোৰ খাব লাগে সেইবোৰ খালে মানুহৰ তেজো হয়। তেতে ৰঙালাউ আও কাচকল। অ, কচুপুলি খাই তেজ তেজটো বাঢ়ে মানুহৰ কচুপুলি, কৰদৈ। ঔ তে ঔ টেঙা। আকৌ টেঙ অ', টেঙা।